আহ কি কৰি আছ
এ ওপৰতে বহি আছো উ ধুনীয়া বতাহ মাৰি আছে
অ
পেনৰ বতাহ লৈ লৈ আমই গৈছে অ হা নাই বন বনাই পেলাই ওপৰত বহি আছো বতাহ মাৰি আছে যে
অ হয় দে ইমান এনেকে বতাহ তমাৰ ইিহঁতে ভাল লাগিছে গমতটো ভিতৰত গোপ গোপকে একেবাৰে ন
বাহিৰত একে ধুনীয়া বতাহ একেবাৰে পথাত ৰ'দতো নাই যে এতিয়া
অ' অ' তহতৰ ভালে ওপৰত বহি থাকিলে বতাহটো
তাক তাকেতোন কালি হে আমাৰ হেৰিয়ে কৰিছে মই বোলো কিমান ধুনীয়া লাগিছে বহি আছো দুটা তিনিটামান বজাত।
অ ভাটি বেলা যে ইমান ধুনীয়া বতাহ মাৰিছিলে ন
অ' ধুনীয়া লাগিছে বোলো কোনোবা লগ হোৱা হয় বহি চাহ। তাহ আনিলো হয় ইয়াতে খালো হয় বোলো বনাই কোননেও নাই বোলো অকলে অকলে বহি আছো
অ'
হ মানুহ দুনুহ ভাল লাগে এনেকে কোনোবা। চব লগ লাগি বহি চাহ চাহ বোলো ধুনীয়াকে বনাই আনিলো হয় একেলগে খালো হয়।
তেনেকে ভাল লাগে ন কথা পাতি থাকিবলৈ। উম তেনেক অকলে অকলে বহিলে আকৌ মোৰ মোৰ মা মায় আকৌ এতিও গাড়ী মতৰ ক'ৰবাত চাই থাক যে তহ সেইফালে ভাল লাগে।
অ' গাড়ী মটৰ চাই থাকো আৰু মানুহ বিলাকে সন্মুখৰ মানুহ ঘৰ বহিছে মা কিবা খিনি কাম কৰি থাকে একেৰাহে আও দেখি থাকো অ 'তাৰ পৰাা মোবাইলটোতো আছেই কিবা কিনি চাবলৈ ভালে লাগে অকলেও কিন্তু সে। কিবা এটা খাবলৈ লগ। হ'লে বেছি ভাল লাগে আৰু বহি কথা অ তাই -তাই লগ নিজৰ লগৰ হ'ব লাগে হয়।
অ' হয় যেনিবা অ ' অ' আমাৰ আকৌ গৈ কেইমান বহিত ললে সিহঁত সিহঁতৰ সতে পাতি থাকোঁ বহুত অ 'নহয় আমাৰ চাৰিজনী পঢ়ি ল'ব পালে আহ ইজনি এটা সিজনি এটা কৰওঁতে একেবাৰে বহুত সময়ত তেনেকে যায়গৈ
বহুত এনাই যে আমাৰ আকৌ ইহঁতি ইমান বেছি কথা নকয় যে হৰেন্দ মা অ '
অ 'আমাৰ আকৌ কি হ'ল কি নহল একো বাহ আলোচনা কৰি থাকো দেই উম ভাত কিহে বনাইছ
এই মাছে জাতিলাবাই বনাই থৈ আহিছো
অহ মই এ বনা আছো অ' অ' বনাই আছেো কাটিলো কলা কচু দি।
অ' অ'
বনাই আছো শুকললতি আকৌ হেৰি এ নৰ সিংহ কেইটামান দিছোঁ সেয়া দি অ' খাই ভাল লাগে তেনেকে মই আকৌ মই বনালে মানে অকমান ধৰা নিচিনা হয় যে মই কচু নবনাওে। কচু বনাই মই নিজে খাম বনাও ধৰিবই মোক এ ধুনুুৱেহে বনাই। তাই বলাব দিও আও উম তাই ভাল ভাল কৰে বনাই আকৌ নধৰি উ তাই বনালে মই বনালে ধৰি পোৱা
অ ' হ ভালে আ দেখাই সঁচা বেলেগৰ হাতও খাব পাৰি।
অ' তাতে আজি দেওবাৰ বন্ধ আছে ন' উম সেই কাৰণে নাই আজি যাব ভতিবেলাকে তাই নাইট আছে ৰাতিলৈকে ভাটি বেলা যাব এতিয়া খাই বৈ পেলাই উ,
এই ভাত থাবা পাইছ ন নাই
অকমান অ কালি বাা কালি ৰাতিুৱা অকমান কালি টেঙা জোল বনাই দিলো এই কঁঠাল গুটি থেতেলিয়াই পেলাই নেমু টেঙা দি তাকে অকমান বনাই দিছো ই নাখাই যে
আহ অ
দুগ সাান খালে তাৰ পিছত মাক ভোক কলে ভাল খালে আম কেচক অলমান খালে এনেকে খাই খাই পেটটো ভৰাই আছে আৰু আহ পকাম
অ হে খাব পাৰিলে ভাল হৈ আহিব অকন অকনকে সেনেকে
এতিয়া ৰাতিপুৱা উঠিহে মানুহক কলে এডোখৰ আকৌ চাহ বিস্কুট এনেকৈ
অ অ অ কম কমকে ভাল হৈছে কম কমকে বাঢ়ি যাব তেতিয়াহে ডাইৰেক্ট বেছিকে খালে বমি
অ বমি চমি হব কেইটামান কেইটামান হে আৰু বেছিকে খাবও নোৱাৰে ধৰক খাব মন নাযায় যে অ অকণ অকন খাই আছে আহ
অঁ
মাহীদক হব কি চেলাইন দিলে
লাইন দিয়া আছে ফোন কৰিছিলো মইনা কালি এটা দে আজি এটা দিয়াই আছ
দু দুটা দিলিল
আজি সতে দুটা দিলে দুটাই হ বলা এই তেছ পইক্ষা ক আহ পট খিনি আন আনিলে কালি ডটৰক নেদেখুৱালি ড্টৰটো দেৰি হলা কি কৰিছা কি নকছা নগাঁ তাকো আকৌ এদিন যাব লাগিব ত দেখাবলৈ নাই নিজেও পঢ়িবলৈও চাবিচোন গম পায় নহয় বোলো
অ পায় গম যোনাতটো চিনি পায় ন আখৰ বিলাক উম আমাৰ স মা জনীয়ে হেৰি ড্টৰক দিলে তাতে সিহঁত তাত থকা ডট তাৰপিছত নিজেও গম পায় কিমান কি আছে একো প্ৰব্লেম নাই খালি চদিয়ামটো অলমান কমি আছে
আহ
তাৰপিছত সেয়া এতিয়া মানে অলপমান এ চেলাই নিওঁতে আহি গ'ল আৰু পেছা কম যে সেইকাৰণে
সেয় প্ৰেছাৰটোৱে কম আমাৰ ম মায় একেবাৰে প্ৰেছাৰ নাই বোলে সেনাহখন ডক্তৰে কৈছে
উম আগতে হাই প্ৰেচাৰ আছিল নে এতিয়া আকৌ ল' হৈ গল গৈ
লয়ে তাতে সেইকেইদিন যতে আহ ল
উম খোৱা বোৱা টো কমাই দিলে যে সেইকাৰণে হেল হল ন ভাল ভাল উম ভাল বস্তু খাবলৈ নোপোৱা
অ নোপোৱাই হল নাখায়ও মাছো নাখায়
এ মাছ কবাই নো সদায় কিমান খাব আৰু
অ সে মাছৰ পৰাাও খোৱা মন নাযায়
গাখীৰ চাখি এনেকে কিবা কিবি খাব পাব লাগে এতিয়া নাই এতিয়া গৰুজনী আনিলে চ পাব দে
অ গৰুজনী আনি লো ছজনী বা গাভিনী পৰিছে গৰুজনীও
জগিলে তেতিয়া ঘৰতে গাখীৰ চাখি বা দৈ কৰি কৰি যদি খাই থাকে নহয় তেতিয়া আকৌ হৈ যাব শতিি পাই দব হ
উম
আৰুন বস্তু তেনেকে খাবলৈ চব মেডিচিন দিয়া বস্তুৱ কল চল খাবলৈও
তাকে এতিয়া ক অ কচু ঠাই বিচাৰে আনিছে হে ভাইটিয়ে বনাব বোলে কালি মাংস আনি বনালে সি ছাগলী মাংসই আজি আকৌ এতিয়া কচু বিচাৰি বিচাৰি আনি সিয়ে বনাই আছে সি বনালে হব আৰু
বনালে খাব যোন নাই বোলে ঘৰত তোৰ মাকৰ ঘৰত আছে হবলা কালি ভাগৰজি ক তা থাকিলে বোলে মই ফোন কৰিছিলো কৈচা বা ভাগ লাগি আহকছ যে এয়াতে ৰেষ্ট লৈছো অলপ ম সেই বো কছে মই বোলো হ'বা দিয়া পৰীক্ষা কেনেকুৱা হ'ল সুধিলো ভালে আছে বুলি কৈছে
এইটো আহ থালি বুলি কৈছে
উম
উ হেৰি হয় ভাগৰ লাগে নহয় আকৌ এতিয়া হয় এনেকুৱা অৱস্থাত আহহা যোৱা আহ ভাগৱা অ কমাহ বেছিহে হ'ল নেকি ভ লাগে উম ম মোৰতো দেখিলেই হেৰি লাগে উম দেখিলে ভাগ ভাগ লাগে
অ দেখিলে ভাগৰ ভাগৰ লাগে এতিয়া নোহোৱা হোৱাতে নলেে
মই এই কলডিল এটা দিলে কিয় জানো হেৰি তিতা তিতা লাগিছে বনালো
পুনে
সেই ওচৰ লাতে খলদ তিতাও থাকে নেকি ভীমকলটোো সেইদিনাখান তিতা লগা নাই বেলেগ কল
উম সেইটো চাগৰ হেৰি কল দিলে এ আমাৰ নিচিনা জাহাজ আজি কল আমি সে নাখাও নহয় অ চাব দে লাগে যে জাহাজী কণটো বহুত তিতা সেইটো উম কল দিলটোো বত ইতিতা
বনালো এতিয়া তিতা নহয় এতিয়া মুখখন তিতা লাগি আছে এনেই অকমান খাই চাইছো
খে দি মানে খাওে সেয়া ইমান ধুনীয়া ধুনীয়া কলদিল হয় ন আমাৰ এতিয়া দুথোক তিনিথোক পৰি আছে কল কলদিল কেইটা নাখাও নহয়
আহ
কাটি কাটি পেলাই দিওঁ বহুত তিতা উম বহুত তিতা হয় উম নোৱাইে খাব চেনী কলটোো তেওঁ অকমান তিতা হয় হ'লেও খাব পাৰি চেনী কলৰ হলে
হয়
কি ভীম কল আৰু চেন কল হেৰি কল মালভোগ কল এনেকে এইকেইটা খাব পাৰি কল নোৱাৰি খাবলৈ
ত আহ সেইদিনাখন দিয়া কলকেইটা ডাঙৰ ডাঙৰ কি কল আছিলে।
অকেইটা হেৰি কল এয়া জাহাজী কল আমাৰ।
অ, অ।
দিছিলো সেইকেইটা ঘৰতে বৰ ধুনীয়া হৈছিলে কলঠোক।
অ ভাল আছিলে কিন্তু মালভোগ কলৰ লগোৱা নাই মালভোগ কল লগাই আছ
আহ, আহ, আহ খোৱাতটো বেলেগ। চেনী কলো এইঠোক হৈ আছে বাহ এই আগত দিয়া সেয়া সি সেয়াখি যে চেনী কল সেইকেইটা সেইকেইটাও কি ধুনীয়া মিঠা হয়। চেনি কলকিতা ডাঙৰ ডাঙৰ।
উম।
অ, এইকেইটা হ'ল জাহাজী কল এইকেইটা মিঠাটো কম জাহাজী কল হ'লেও খাব বেয়া নহয় ভাল আৰু এতিয়া আকৌ চেনী কল এথুোক আৰু জাহাজী কল দুঠুক মালভোকল‌ এঠোক
বেছিয়ে দিবি কিমান খাৱি।
অ এইবাৰ ভাবিছো তেনেকে এথোক মান বেছিয়ে দিম এ ছয় মানুহখিনিক ভগাই দিওঁ নহয়।
আহ।
উম সে ভগাই দিও আহ সেইদিনাখন আকৌ দুটা মালভোগ কলৰ পুলি ৰুইছো সে
অ, উম ভালভ কলকিতা আকৌ আমাৰ আকৌ ইহঁতে মালভোগ কল কেইটা খাই বাকী কল কেইটা আকৌ মইহে খাওঁ মই
আহ। এ চব কল খাব লাগে দে মালভোগ কালহে খায় ন আৰু চব খাব লাগে। অহ।
সেইয়াই চব খাব লাগে পিঠাগুড়ি চিঠাগুড়ি কৰি হলে ভাল সানি খাব।
আটা সানি পেলাই ৰুটি বনাবিচোন ৰুটি কেইখন ইমান ধুনীয়া হয়।
অ।
মই তেনে ইমান মিঠা নহয় আৰু। খাবলৈ ভাল লাগে আৰু। উম, উম।
অনেক বস্তু বনাব পাৰি কেঁচা কলেদিও সে কিবা বনাব পাৰি।
অ পাৰ আকৌ চব বনাব পাৰি কল হ'লে আহ। কল কিছুমানে সেয়া দেখিছোঁ কেকো বনাই আছে।
কেকো বনাই অ,।
উম অকল কলে। অকল কলে এবাৰ বনাইছিলো নহয় অকল কল দিয়ে। আকৈ একো দিয়া নাই উম নাই দিয়া।
অ বনাইছিলো দে
অ, বনাইছিলো। ভাল হৈছিলে ভাল হৈছিলে অক ইমান মানে ঢিলা হয় আৰু টাইপতটো নহয়গৈ একো দিয়া নাই আকৌ। খাবলৈ কিন্তু বৰ ধুনীয়া হৈছিলে ঘিউ দিছিলো যে তাৰপিছত আকৌ তেতিয়া সে এদিন চুজি দি পেলাই বনালো কলৰ লগত। উম কলটো পিছি ইলাপেলা নাই হে দি চেনি দিয়া নাই কল সোৱাদে।
অ।
চেনী নিদিওঁ এনে যদি মিঠা নহয় তেনেহলে অকনমান মিঠৈ দিওঁ। চেনীতটো নিদিওয়ে তাৰ পিছত আকৌ এদিন হেৰি দি পেলাই আটা চুজি চুজিয়ে দি বনালো
উম
এনে সেইকেইটাও ভালে হৈছিল খাবলৈ